হেল্লৌ' অঁহ শুনা পাইছা নাই?
অঁ শুনিছো শুনিছো, মোৰ মাততো শুনিছা নে?
উম' শুনিছো শুনিছো, কি কৰিছা?
এয়া তোমাৰ ঘৰৰ কাষতে এই স্কুল এখনত আম গছ এজোপ- পা আছে ডাঙৰ তাৰ তলতে বহি আছো ইমান ধুনীয়া হাৱা মাৰি আছে।
অঁ তাকে ভালেই কৰিছা ভালে কৰিছা, গছৰ তলত বহিবও লাগে মাজে মাজে।
হয় হয়।
বাকী ভাত পানী খালা নাই?
উম' ভাত পানী খালো খালো, তুমি খালানে?
মই তোমাৰ খালো খালো বাৰু দেই মই অকমান আগত খাই উঠিছো। বাকী খবৰ খাতি ভালে।
উম' ভাল ভাল ভাল।
অঁ অঁ।
তোমাৰ ভাল নহয়।
অ মোৰো ভালেই ভালেই বাৰু দেই।
উম তাকে আজি বহুত দিনৰ মূৰত ফোন কৰিলা!
অ এ মই তোমাৰ হেৰি মানে অকমান ব্যস্তও আছিলো
অ
তাৰপিছত মানে সেইকাৰণে সময় পোৱা নাছিলোঁ, তাৰপৰা আজি সময় পালোঁ তাৰপৰা বোলো তোমালে ফোন এটা কৰোঁ বহুত দিন কথাও পতা নাই খা খবৰটোও লওঁ অলপ
হয় হয়।
তাৰাপা মানে মোৰ সেই মেইনকে মানে মোৰ এতিয়া যে অনলাইন যে গেমিং গম পাইছা নাই এতিয়া তোমাৰ বহুতে অনলাইন গেমিং কৰে যে সেই তাৰ ওপৰত মানে তোমাৰ সতে অকমান বিশেষ ভাৱে আলোচনা কৰিবলগীয়া আছিলে।
অ ঠিকে আছে ঠিকে আছে।
পাৰিম নে আলোচনা কৰিব?
উম উম পাৰিম নিশ্চয় পাৰিম কেলে নোৱাৰিম।
অ অ তাকে সেই মইও ভালে পাইছো বা দেই তোমাৰ সতে আলোচনা কৰিবলে পাই।
অ
তাকে মানে মই এতিয়া একেবাৰে প্ৰথমতে কি গম পাইছ নাই মই তোমাৰ পৰা অনলাইন গেমিংটো গম পাইছা নাই আমাৰ কাৰণে এতিয়া অপকাৰী নে উপকাৰী তাৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিছোঁ তোমাৰ পৰা।
অ', ঠিকে আছে বাৰু তেনেহলে এই আমাৰ ধৰা এতিয়া বৰ্তমান যুগত অনলাইন গেমিংটো আমাৰ যেনে জনপ্ৰজন্মৰ মাজ মাজত একেবাৰে প্ৰচলিত হৈ পৰিছে ডেকা গাভৰুৰ পৰা আদি কৰি সৰু ল'ৰা ছোৱালীলৈকে। এতিয়া আমি যদি চাবলৈ যাওঁ আমাৰ এচাম ডেকা লৰাই কি কৰে ধৰা এই অনলাইন গেমসমূহ খেলে একদম দিনে ৰাতিয়ে তাৰপিছত সেই ল'ৰা সমূহক দেখি কি হয় আমাৰ যিসমূহ সৰু ল'ৰা ছোৱালী আমাৰ ভাইটি ভন্টি সকল তেওঁলোকে কি কৰে তেওঁলোককে দেখি সেই মানে গেমিঙৰ যিটো পদ্ধতিটো তেওঁলোকে যেনেদৰে গেম খেলে কেনেদৰে গেমত কথা পাতে কি কৰে সেই বস্তুসমূহ অনুকৰণ কৰে। যাৰ ফলত কি হয় তেওঁলোকেও মানে সেই গেমসমূহ খেলিবলৈ ইচ্ছা কৰে। তাৰ পিছত তেওঁলোকেও সেই গেমসমূহ খেলি মানে ঘৰত খুব ইন্টাৰেষ্ট পায়। আৰু তাৰ ফলত কি হয় তেওঁলোকৰ সেই গেমটোৰ প্ৰতি বৰ আসক্ত হৈ পৰে জানানে। একদম বৰ বেয়াকৈ আসক্ত হয। যাৰ ফলত কি হয় উম তেওঁলোকৰ মানে কি হয় সেই যেতিয়া গেমটোত সৰু সৰু ল'ৰা ছোৱালী বিলাকে নন ষ্টপ খেলিব খেলাৰ ফলত কি হব তেওঁলোকৰ পঢ়াৰ প্ৰতি ধাউতিটো কমি যাব আৰু লগতে কি হব তোমাৰ সেই চকুৰ যি দৃষ্টিশক্তি সেয়া কমি আহিব কাৰণ মোবাইল এটাত আমাৰ বিভিন্ন ধৰণৰ কালাৰ ফুলৰ আমাৰ বিভিন্ন ব স্তু দেখুওৱা যায় গেম এটাত তেনে ক্ষেত্ৰত যদি সেই সৰু সৰু ল'ৰা ছোৱালী বিলাকে ইমান কমজৰি তেওঁলোকৰ কাৰণ সৰুতে দেহৰ সকলো অংগ একদম থুলকা হৈ থাকে।
হয় হয়।
তেতিয়া তেওঁলোকে যদি নন ষ্টপ গেম খেলি থাকে বা মোবাইলৰ স্ক্ৰিন খন অনবৰতে চাই থাকে তেতিয়া তেওঁলোকৰ চকুতো প্ৰভাৱ পৰিব আৰু কি হয় চকুত চকুত প্ৰভাৱ পৰাৰ লগে লগে তেওঁলোকৰ সেই প্ৰভাৱটো আমাৰ মগজুলৈকে পৰা দেখা যাব তেওঁলোকৰ চকুৰ লগতে ম--জুৰ প্ৰভাৱ পৰিব যাৰ ফলত কি হব তেওঁলোক পঢ়া শুনাৰ ক্ষেত্ৰত পিছ পৰি যাব কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ সেই অনলাইন গেমৰ কিছু কিছুমান লাভালাভো আছে কাৰণ আমি বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখিছো যে বিভিন্ন ইউটিউবাৰে কি কৰে এই গেমৰ কিছুমান ভিডিঅ' বনাই আপলোড কৰে যাৰ ফলত কি হয় তেওঁলোকে নিজৰ জীৱনটো ধুনীয়াকৈ মানে চলিবলৈ সেই ইউটিউব বা ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহক নিজৰ এটা কেৰিয়াৰ হিচাপে লৈ লৈছে বা সেই অনলাইন গেমটোক তেওঁলোকৰ কেৰিয়াৰ হিচাপে লৈ লৈছে
হয়
যাৰ ফলত কি হৈছে তেওঁলোকৰ দৈনন্দিন জীৱনৰ যি খৰচ পাতি সেই খৰচ পাতি তেওঁলোকে নিজে উলিয়াই আছে আৰু তাৰ লগতে কি হয় সেই ভিডিঅ' সমূহ আমি যেতিয়া চাওঁ আমিতো ধৰা মনোৰঞ্জন পাওঁ আমাৰ মনটো বৰ ভাল লাগে কাৰণ তেওঁলোকে এনেকুৱা ধৰা আ প্ৰথমেতো জিৰ'ৰ পৰা আৰম্ভ কৰিছে সেইটো কথা বেলেগ বাৰু
হয় হয়
এতিয়া তেওঁলোকে যিটো মানে যিবিলাক ডিভাইচত ভিডিঅ' বনাই বা গেম টো খেলি আমাৰলৈ ভিডিঅ' বোৰ প্ৰেৰণ কৰে সেই ডিভাইচসমহ বহুত উন্নত মানৰ
হয় হয়
তেওঁলোকে বিভিন্ন ধৰণৰ কম্পিউটাৰ লেপটপ এনেকুৱা যন্ত্ৰ পাতিবিলাকত কি হয় গেম খেলিব খেলি পেলাই ভিডিঅ' বনাই পেলাই ইউটিউবত বা এনেকুৱা চচিয়েল মিডিয়াত শ্বেয়াৰ কৰে যাৰ ফলত কি হয় আমি সেই ভিডিঅ' সমূহ চাই খুব ভাল পাওঁ কাৰণ তাত বিভিন্ন ধৰণৰ কালাৰফুল এইবিলাক কিন আমি দেখিবলৈ পাও তাৰ ফিলত কি হয় তেওঁলোকে আৰু আমাৰ আমি মনোৰঞ্জন পাবৰ বাবে তাত বিভিন্ন ধৰণৰ হাস্যৰসৰ কিছুমান কথা তাত যোগ কৰে যাৰ ফলত কি হয় আমি সেই সমুহ চাই মনোৰঞ্জন পাওঁ আমাৰো মনটো ভাল লাগিল তাৰ পিছত সেই ইউটিউবাৰ সকলৰ যি কষ্ট সেই কষ্টৰ ফলটো তেওঁলোকে পালে তেওঁলোকে ধৰা আ-ম দৈনন্দিন জীৱনৰ যি খৰচ পাতি সেয়া সেই গেমটো খেলিয়ে উলিয়াই আছে আচলতে সেই সৰু ল'ৰা ছোৱালী বিলাকে সেইটোহে অনুকৰণ কৰিব লাগে যে গেমটো আমি এনেক কৈ নিচা সক্ত হৈ খেলিব নালাগে
উম
কিবা এটা কাম কৰিলে আমি কেনেদৰে লাভালাভ হব পাৰো সেইটোহে
হয় সেইটো চিন্তা কৰিব লাগে হয় তুমি এটা গুৰুত্বপূৰ্ণ কথা কৈছা বাৰু তোমাৰ যিখিনি কথাখিনি মই শুনি ভাল পাইছোঁ আৰু মই তোমাৰ কথাখিনিত সম সম্পূৰ্ণৰূপে মানে সন্মতি প্ৰদান কৰিছোঁ গম পাইছা এতিয়া তুমি মানে যিহেতু গুৰুত্বপূৰ্ণ কথাই কৈছা কিন্তু সেই অনলাইন গেমিঙৰ আৰু কিছুমান উপকাৰিতা আছে গম পাইছা নাই তুমি কিছুমান এতিয়া উ উপকাৰৰ ঘৰ কথা কৈছা তেনেকে তেওঁলোকে তোমাৰ কেৰিয়াৰটো তোমাৰ গেমিঙত তোমাৰ কেৰিয়াৰটো বাছি লৈছে হয় নহয়
হয় হয়
গেমিঙক কেৰিয়াৰ হিচাপে বাছি লৈছা সেইটো কথা তুমি কৈছা হলেও মই তাৰ লগত তোমাৰ আৰু কেইটামান তোমাৰ কথা কবলৈ বিচাৰিছো দে মানে উপকাৰৰ বিষয়ে এতিয়া তোমাৰ অনলাইন গেমৰ ফলত কি হয় আমাৰ প্ৰথম কথা আমাৰ মনোৰঞ্জন হয়
হয় হয়
আমাৰ অনলাইন গেমে আমাৰ মনোৰঞ্জন প্ৰদান কৰে আমাক তাৰপিছত কি হয় অনলাইন গেম খেলিলে কি হয় আমাৰ চাবা চোন মাইনটো একদম পুৰা ফ্ৰেছ হৈ যায় আমাৰ অঁ আমাৰ মাইণ্ডটো পুৰা সতেজ হৈ যায় ভালো লাগে খেলি হয় নহয় তাৰপিছত তাৰপিছত কি হয়, আমাৰ যি চিন্তাধাৰা অনলাইন অনলাইন গেম খেলিলে কি হয়, আমাৰ চিন্তা শক্তিবিলাক বৃদ্ধি হয়। গম পাইছা? অঁ', আৰু তোমাৰ এনেকুৱা কিছুমান গেম আছে, যিবিলাকে কি কৰে তোমাৰ মানে পাজলছ আছে মানে গম পাই, পাজলচৰ নিচিনা গেম আছে। তাৰ মানে পাজলছ চল্ভ কৰিব লাগে। মানে সম সমস্যা সমাধানৰ গেম আছে মানে, সমস্যা কিছুমান থাকে। আৰু আমি সেই সমস্যাসমূহ আমি সমাধান কৰিব লাগে, গতিকে সেই গেমবিলাকে কি কৰে, আমাৰ মাইণ্ডটোক চোকা কৰি তোলে, মানে আমাৰ অ', গম পাইছা নহয়, আমাৰ মাইণ্ডবিলাক চো চোকা কৰি দিয়ে আৰু কি হয় আমাৰ সমস্যা সমাধানৰ যিটো ক্ষমতা থাকে সেই ক্ষমতাটো আমাৰ অ', অতি সোনকালে বৃদ্ধি হৈ যোৱা দেখা যায়।
দেখা যায় হয় হয়।
আৰু আমাৰ অনলাইন গেমটো আমি কিহেৰে খেলোঁ আমি হাতেৰে খেলোঁ হয় নহয় আৰু আমাৰ চকুৱে একদম পূৰা চাই থাকোঁ ভালকৈ হয়নে গতিকে ইয়াৰ ফলত কি হয় আমাৰ হাতৰ আঙুলি আৰু তোমাৰ যি চকুৰ সম্বন্ধ সেই সম্বন্ধটো পূৰা উন্নত হোৱা দেখা যায়।
উন্নত হোৱা দেখা যায় নিশ্চয়।
তাৰপিছত তোমাৰ গতিকে সেইটো আমাৰ কিমান ভাল কথা হয় নহয়, আমাৰ শৰীৰটো যেতিয়া অলপ উন্নত হৈছে হয় নহয়, সেইটো এটা ভাল কথা, আৰু
উম'।
আৰু এটা কথা কি গম পাইছানে, আমাৰ তোমাৰ কিছুমান গেম এনেকুৱা আছে যিবিলাক শিক্ষামূলক গেম গম পাইছা নাই, এনেকুৱা কিছুমান শিক্ষামূলক মূলক গেম আছে। যি গেম খেলি আমি কি কৰিব পাৰো, নতুন জ্ঞান আৰু দক্ষতা আহৰণ কৰিব পাৰো। গম পাইছা, আকৌ তোমাৰ এনেকুৱা কিছুমানো গেম আছে য'ত তোমাৰ যিসমূহ অনলাইন ফ্ৰেণ্ডচ, গম পাইছানে, এতিয়া ধৰি লোৱা কিন্তু গম পোৱাই চাগে দেই গেমিঙৰ বিষয়ে, তোমাৰ যিহেতু তুমি মোক ইমানখিনি কথা কৈছাই। এতিয়া তোমাৰ কিছুমান গেমবিলাকত কি হয়, আমি অনলাইনত তোমাৰ নতুনকৈ বন্ধু বান্ধৱীৰ লগত মিলি মেলি গম পাইছা নাই, নতুন বন্ধু বান্ধৱী আমি বনাব পাৰো তাত। গেমৰ জৰিয়তে, আৰু সিহঁতৰ সৈতে ধুনীয়াকৈ আমি কথা বতৰা পাতি থাকিব পাৰোঁ।
উম', পাৰো পাৰো হয়।
আৰু সেই অনলাইন গেমৰ কিছুমান ফ্ৰেণ্ড আমাৰ একেবাৰে ৰিয়েল লাইফত একেবাৰে বহুত নিজৰ নি হৈ পৰে গম পাইছা নাই, একেবাৰে প্ৰকৃত বন্ধু হৈ পৰেগে, গতিকে সেই ক্ষেত্ৰত আচলতে গেমৰ সেইবিলাক বহুত সুবিধাও আছে, গম পাইছা নাই? কিন্তু তোমাৰ তাৰ পৰিৱৰ্তে অনলাইন গেমৰ কিন্তু কিছুমান অপকাৰিতাও আছে, গম পাইছা নাই?
আছে আছে আছে
এতিয়া তোমাৰ কি হয় তোমা বহুত ল'ৰা-ছোৱালী এনেকুৱা আছে, তোমাৰ গেমৰ প্ৰতি একদম পুৰা আসক্ত হৈ পৰিছে। তাৰ ফলত কি হৈছে, তোমাৰ সিহঁতে ঘন্টাৰ পিছত ঘন্টা একেবাৰে গেম খেলিয়ে থাকে। গম পাইছা নাই, সিহঁতে গেম বস্তুটো এৰিয়ে দিব নোৱাৰে একেবাৰে, আকৌ এতিয়া তোমাৰ গেম খেলাৰ ফলত কি হৈছে, সিহঁতে পঢ়া শুনা কৰিবলৈ পাহৰি গৈছে। পঢ়া- শুনা কৰিবলৈ ইচ্ছা ইচ্ছা নকৰে গম পাইছা নাই তাৰপা এতিয়া তোমাৰ কি হৈছে তোমাৰ ব্যাম, এক্সাৰচাইজ সেইবিলাক কৰিবলৈ এৰি দিছে। পাহৰি গৈছে।
পাহৰি গৈছে হয়।
আক আকৌ কি হৈছে কিছুমান ল'ৰা-ছোৱালী তোমাৰ এনেকুৱাকে গেমৰ প্ৰতি আসক্ত হৈছে যে তোমাৰ পৰিয়ালৰ লোকসকলৰ মাজতো তোমালোকে মানে ভালকে কথা বতৰা নাপাতে গম পাই
অ অ হয়।
অ তোমাৰ একদম মানে পৰিয়ালৰ লগত তোমাৰ সম্ সম্বন্ধয় একেবাৰে ভাগি পৰিছে গম পাইছা গতিকে তোমাৰ সেই ক্ষেত্ৰত কি হয় তোমাৰ আমাৰ মানে অনলাইন গেমৰ সেইবিলাক আমি অপকাৰ বুলি ক'ব পাৰোঁ। গম পাইছা নাই, আকৌ তোমাৰ এনেকুৱাও কিছুমান অনলাইন গেম আছে, গম পাইছা নাই য'ত তোমাৰ অতিৰিক্ত তোমাৰ খৰচ কৰাৰ ব্যৱস্থা থাকে। গম পাইছা, তোমাৰ যেতিয়া তোমাৰ সেই তাত অতি ৰিক্ত খৰছ কৰা ব্যৱস্থাটো থাকে তেতিয়া তোমাৰ সেই যিসমূহ আচলতে মেইনকে তোমাৰ গেমৰ প্ৰতি আসক্ত হৈ থাকে। সেই ল'ৰা-ছোৱালীবিলাকে কি কৰে তোমাৰ পইচা পাতি গেমত খৰচ কৰিবলৈ মন কৰে। তোমাৰ গেমত অঁ গেমত বিভিন্ন ধৰণৰ বস্তু কিনিবলৈ মন কৰে। তাৰপিছত যেতিয়া তোমাৰ প্ৰথম এটা দুটা বস্তু কিনিব, তাৰপিছত আকৌ সেই গেমত যে পইচা লগাই, সেই পইচা লগোৱাৰ প্ৰতিও সিহঁতি আসক্ত হৈ পৰে। গম পাইছা অ যাৰ ফলত কি হয়, সিহঁতে তোমাৰ গেমত কেতিয়া কিমান পইচা লগাই দিয়ে গমেই নাপায়, পিছত গৈ গৈ অ পিছত গৈ গৈ যেতিয়া একাউণ্টৰ পৰা দুই লাখ, তিনি লাখ টকা খালী হৈ যাব গে তেতিয়াহে গম পায় যে মই এইটো কি ভুল কাম কৰিলোঁ গম পাইছা নাই যেতিয়া ঘৰত তোমাৰ গালি দিয়ে পিতে তেতিয়াহে গম পায় যে সিহঁতে সেইটো কিমান এটা ডাঙৰ ভুল কাম কৰিছে।
হয় উম।
গতিকে সেইকাৰণে আমি সেইবিলাক অকণমান সাৱধানতা ল'ব লাগে। এতিয়া তোমাৰ বহুত ল'ৰা-ছোৱালী গেমৰ কাৰণে তোমাৰ বৰবাদ হৈ গৈছে গম পাইছা সেইকাৰণে তোমাৰ এতিয়া তোমাৰ সেই অনলাইন গেমে কি কৰিব পাৰে মানুহৰ যি আৰ্থিক সমস্যা সেই আৰ্থিক সমস্যাটো বঢ়াই বঢ়াব পাৰে। গতিকে আমি সেইকাৰণে আমাৰ অনলাইন গেমবিলাক আমি কমকৈ খেলিব লাগে গম পাইছা নাই অনলাইন অনলাইন গেমটো মানে খেলিব লাগে, কিন্তু কেৱল খুব কম সময়ৰ বাবেহে খেলিব লাগে। অনলাইন গেমৰ পৰিৱৰ্তে আমি কি কৰিব লাগে শাৰীৰিকভাৱে খেলা যিসমূহ গেম সেই গেমসমূহ খেলিব লাগে। তেতিয়া আমাৰ তেতিয়া আমাৰ শৰীৰও বিকাশ হয়, গম পাইছা? গতিকে সেইখিনিয়ে আৰু কথাখিনি এতিয়া আমি অকল অনলাইন গেমটো আচলতে আমি সেই আনন্দৰ কাৰণেহে খেলিব লাগে। আমি অনলাইন গেমটো ক্সুৱেলী আমাৰ নিজৰ জীৱনটোৰ লক্ষ্য কি, সেই লক্ষ্যটো আমি কেতিয়াও পাহৰি যাব নালাগে গম পাইছা?
পাহৰিব নালগে, হয় সেইটো সঁচা কথা।
অ', এতিয়া সেইখিনি আৰু কথাখিনি, আজি অনলাইন গেমৰ ওপৰত ইমান- এইখিনি কথা আলোচনা কৰিলো। তুমি পিছে কেনে পালা আলোচনা কৰি?
উম, ভালে লাগিলে, ভালে লাগিলে।
অ', অ' অ', তাকে আকৌ- অঁ, আকৌ এদিন তাকে এই বিষয়ৰ ওপৰত আলোচনা কৰিম গম পাইছা নাই ভালকৈ। আৰু এতিয়া বহুত থাকিয়ে গৈছে কথা পাতিবলগীয়া।
হয়।
মই মানে এতিয়া এফালে যাওঁ। গম পাইছ নাই, মোৰ মানে অকণমান দেৰি হৈ আছে, তাকে তেতিয়া আজিলৈ ৰাখিছোঁ আৰু ন'।
উম বাৰু, বাৰু।
অঁ, অঁ, অঁ।